অ' কি কৰিছা?
হে মই আছো, তুমি কি কৰিছা? অ! হয় নেকি?
অ!
সেইটো কাৰণে মই ফোন কৰি আছোঁ, তুমি এনেই আছা কাৰণে।
তাকে।
অ! বাকী, ভালনে? এ ভাত, পানী মই নাই খোৱা।
অ '
অ' কি সদায়তো খাই থাকো ন ভাত -, তো আজি মই অলপ মানে চাইছো নাখাও।
অ!
তোমাৰ পেমেণ্ট বিলাগ যে তোমাক মই দিছিলোঁ, তোমাৰ পেমেণ্ট বিলাগ ৰেচিভদ হৈছে চব?
হা?
তোমাৰ মই পেমেণ্ট চব যে দিছো? তোমাৰ ৰিচিভ হৈছে চব মানে চব? হৈছে নে? তোমাক যে মই পেমেন্ত বিলাগ দিছোঁ, তোমাৰ চব আহিছেনে।
উম! নাই অহা নেকি?
অ! চেক কৰা নাই মানে তুমি?
নাই।
তাকে মই ভাবিছোঁ সেইটো কাৰনে, তাই কিয় বা? চাবা চেক কৰিবা, বুজিছা?
অ!
আহিব পাৰে।
ত! কি কৰি আছা?
মই এতিয়া তোমাৰ, এই ইংলিছ পঢ়ি আছো।
হা?
ইংলিছ পঢ়ি আছো।
অ!
সেইটো কাৰণে মানে তোমাৰ কি জানা, এইবোৰ পৰীক্ষা আছে কালি।
অ! ঠিকে আছে, পঢ়া পঢ়া। আমাৰ পৰীক্ষা হৈয়ও গ'ল,।
হৈ গ'ল নেকি? অ! মানে মোৰ কালি পৰীক্ষা আছে ছেকেণ্ড এয়ৰৰ। স এতিয়া, ঘৰৰ চবৰে ভাল নে তোমাৰ?
হালে
অ আমাৰ ভাল আমাৰ ভাইটি মানে তোমাৰ ফোন কিনি যাব ন আজিালি তাৰ মানে মনটো পুৰা একদম উগলগল হৈ আছে
অ
নয় মেটি পাছ কৰিছে ন আজি মোবাইল কিনম আৰু
দিয়া দমি মোবাইলটা কিনি দিয়া
এ দাঙ কিনিব তোমাৰ ডাঙৰ হাত মাৰিছে লৰা একদম বহুত হাতটো ডাঙৰ মেলিছে
অ ডাঙৰে কিন দিয়া আৰু
কিন দিম পিহে কিন দিম বুলি কৈছ আৰু
আহ তুমিও এটা কিনি দিবা দুটা হৈ যাব।
মই কেনেকে কিনিম তুমি এতিয়া পইচাখিনি মাতি আছে তোমাক।
হা?
মাতি আছে তোমাৰ পিছফালৰ পৰা।
নাই ইমান
দেখিলা
অ দেখিলো, দেখিলো।
কোন হয়?
নাজানো নহয় কোনোবা হয় যে চৰাই এটাই মা
তোমাক চৰাই এটাই চিনি পায় কিমান
অ তাকেইতো